হেল্ল', কি কৰি আছা?
অ, আছো এনে, তুমি?
অ', মই বহি আছোঁ, ভাত চাত খালা নে?
উম, নাই খোৱা নাই বাৰু, এই চাহে খালো।
চাহ খাইছা।
উম, তুমি?
এনে আছো আৰু, আৰু বৰ্তমান কি কৰি আছিল?
বৰ্তমান বাৰু একো কৰা নাই, এনে আছো।
অ'।
উম, ভালেই তাকেই ভাবিছোঁ ল'ৰাটো অ' কি হ'ল, ফোন-চোন নাই দেখোন।
অ'। নহয় মই অফলাইন আছিলো, কিবা প্ৰব্লেম আছিলে সেই কাৰণে নে সেই কাৰণে অনলাইন আহিছো আৰু তোমাক-তোমাকে প্ৰথম কল কৰিলো।
অ', ঠিকে আছে দিয়া।
আৰু তুমি কিবা কৈ আছিলা নহয় বিজনেচৰ বি কি-কি ভাবিছা, কৰিবা নকৰা, কিবা এক্সপ্ৰেচন স্কিল কিবা আছে।
এ তাকেই মানে আমি এতি ৰেষ্টুৰেণ্ট খুলিম বুলি ভাবিছো বুজিছা নাই।
উম, মই সেইটো তাতে ফকাচ কৰি আছো এতিয়া বৰ্তমান।
উম, থাকিবা এতিয়া কোৱা
সেইটোয়ে আৰু তাকে ভাবিছিলো, কি মতলাব ৰেষ্টুৰেণ্ট খুলিম মানে তোমাকো কৈছো এতিয়া, তুমি যদি লগত কৰা হলে
তাকে নাই মোৰ টেনশ্যন ল'ব নালাগে বাৰু ঠিক আছে হৈ যাব বাৰু এতিয়া কি কয়, মানে এতিয়া মেই এতিয়া আমাৰ পইচাটোৱে টেনচন নেকি। বাকীটো একো টেনশ্যন নাই বাৰু প্ৰব্লেমটো মোৰ একো নাই, খালী অলপ পইচাটোৰে প্ৰব্লেম।
অ', পইচাৰ আছে নেকি?
তাকেই মানে এতিয়া, কিমান মান মানে তাকে মানে কিমান মান হেৰি কৰিব লাগিব?
এনে দহ-দহ হাজাৰ টকা এটা ইনভেষ্ট কৰি কৰি দিলে হৈ গ'ল। আৰু ময়ো অলপমান যিমান পাৰোঁ সিমানটো ইনভেষ্ট কৰিম তাৰ পিছত, আৰু এজন লগৰকো কৈছো, তাইও ইনভেষ্ট কৰিব। আমি মিলি কেনে ভালদৰে এটা ৰেষ্টুৰেণ্ট অপেনিং কৰি কেনে চাওঁ আৰু ফিউচাৰটো আগফালে বঢ়াও আৰু। থাকি কেনেও কি কৰিম ন, সেইটো কাৰণে।
এতিয়া মানে কি-কি কয়, লগৰ কেইটা মিলালে ভাল হ'ব না। উম, এতিয়া টেনশ্যন নাথাকে।
তাকে মোৰ লগৰ এটা আছে কি কয়, তাকো হেৰি কৰিম নেকি আমাৰ লগত, আমাৰ টিমত জইন কৰি ল'ম।
উম কৰি ল'লে হৈ গ'ল একো প্ৰব্লেম নাই না, এতিয়া আমি চবে পাৰ্টনাৰশ্বিপত কৰিম, মিলি কেনে এতিয়া। কোনোবা জানা শুনা এজন ব্যক্তি লাগিব নহয়।
অ', লাগিব বাৰু।
নহ'লে ফটকতে আৰু আমি অপেনিং কৰিম, আমি যিমান জানোঁ তাতকে অধিক জনা মানুহ লাগিব। নহ'লে এনেই মানে টাইমটো লষ্ট হব কাষ্টমাৰো অকণ কমি যাব নতুন হয় না নতুন হোৱাৰ কাৰণে। কাষ্টমাৰক অক আমাৰ ফেলে ভাল সোৱাদ দি টানিব লাগিব।
অ' সেইটোয়টো কথা এতিয়া মানে মানুহটো এতিয়া অকল খালেতো নহব তেষ্ট লাগিব লাগিব তেতিয়াহে অলপ আমাৰ হেৰি হ'ব। বুজিছা নাই এতিয়া আমি যদি ইহঁতক যদি আমি হেৰি গৈ অলপ ভালকৈ যদি আমি হেৰি কৰিব নোৱাৰোঁ তেন্তেও পচন্দ নকৰিব নেকি?
উম-উম সেইটোও হয় এতিয়া এনেকুৱা কৰিলো এতিয়া ৰিচিকি চিচিকি ওলাব লাগিব আৰু ভাল খোৱা বস্তু ওলাব লাগিব যেনে গাঁৱত চলিব অকণ ফালটো-ফালটো উলালেতো নচলব চলে এতিয়া চাই চিন্তি কিবা এটা ডিচিছন ল'ব লাগিব আৰু
উম এতিয়া চা আমি মানে ডিচিছন মানে কি আমি বনাইছে আমি এতিয়া চোৱা এতিয়া কি কই আমিতো ডাইৰেক্ট আমিতো এনেকে কৰিওতো পোৱা নাই ন এতি লাহেক আমি বনাব লাগিব তাত যোনটো আমাৰ চেল হয় বেছি তাত আমি সেইটো অলপ তাতে হেৰি কৰিব লাগিব।
উম সেইটোয়ে এতিয়া তাকে ভাবিছো তুমি পঢ়িবা গৈ আছা ময়ো কৰিম লগৰজনো কৰিম। এটা ডেটত ওলাই কেনে তিনি জনে মিলি কেনে ভালদৰে কৰিম। তাৰ আগতে ফুৰাে
তাকেই মানে ভাবিছোঁ অলপ ফুৰি আহিবো বুলি টাউনৰ ফালে
তাৰ আগতে আকৌ কতবা ফুৰিব জাম কৈছিলা যাবা নে
অ' তাকে এয়া অৰুণাচল
অ' এইফালে যাওঁ আৰু কোনফালে যাওঁ বাজেটতো হ'ব লাগিব ন এতিয়া বহুত
অ 'সেইটো হয় কি কয় আমাৰফালে কামেংবাৰী বুলি এটা জে জেগা আছে সেই ধুনীয়া জেগা কিন্তু প্লেচটো অলপ ভাল।
উম-উম ঠিকে আছে এতিয়া অ তুমি কবা কোনফিলে লোকেশচন ভাল আছে আৰু এতিয়া ফুৰিবৰ কাৰণে। যাম দে ততে অ পিকনিক চিকনিক খাই খাই আহিব পাৰিম
অ তাই
লগতে এতিয়া সেইটো এতিয়া চিত যাম নে আমি নিজৰ গাড়ী লৈ কেনে যাবা
তাকে এতিয়া আমাৰতো বেছি দূৰ নাই বাৰু কি কয় আমি নিজৰ পাৰ্চনেল গাড়ীত যাব পাৰিম
উম নিজ পাৰচন গাড়ীত গলে এজন দুজননে তাত গা়ড়ী থাকিব নোৱাৰে
আৰে চোৱা এতিয়া এতিয়া চোৱা এতিয়া মোৰ লগৰ বাৰু তিনিজন তাত আছে তিনিজনো ওলাব তিনিজন তাত তোমাৰ তিনিজন তোমাৰ তাতো ওলাব না এই তোমাৰ তোমাৰ নে তুমি বাৰু মোৰ লগত গ'লা এতিয়া কি কয় তোমাৰ দুই তিনিজন লগৰ ওলভ সিটোতো এটা হ'লেও থাকিব না
উম সেইটোতো হয়
এতিয়া মিলাই কৰি যাব লাগিব নেকি
অ' সেনেকাই আৰু উপায় নাই নহয় এনেকে কৰি যাব লাগিব আৰু আৰু লাহে ধৰেকে পি ত গৈ ভৱিষ্যত চবতে তাত ভাল ভাল গাড়ী এটা হ'লে ভাল
তাকে এতিয়া মানে ভাল হ'লে অ মানে এতিয়া ভাল হ'লে অলপ অলপ দূৰো যাব পাৰিম নেকি
উম সেইটো হয় এতিয়া আমাৰ তাৰ টু বিলাহতে যাব লাগিব ফ'ৰ বিলাহৰ যোৱা এতিয়া আমাৰ বাজেট হোৱা নাই
অ' তাকী এতিটো আমি ডাইৰেক্ট হেৰি কৰিব নোৱাৰো ন এতিয়া আমাৰ বাৰু এইটো হাতত এতিয়া আমাৰ একো কাম কাজ বা একো বিজনেছ আে একো হেৰি কৰা নাই ভাবছোঁহে
উম।
তেতিয়াহ'লে ভাল লাগিব, গোটেই লগৰখিনি থাকিম, একেলগে যাম, অলপ ইনজয় কৰিব পাৰিম।
উম।
সেটোৱে।
সেইটোয়ে, এতিয়া লগৰ কেইটাক ওলাব ক'ব লাগিব দিন এটা ভাল দিন চাইকেনে বতৰ চতৰ ভাল থাকোঁতে।
উম, উম।
আৰু টিফিন, চিফিন লৈকেনে যাবানে? পিকনিকত কৰি তাতে খাই আহিম?
নাই তাতে কি কয় বনাই, কৰি খাম নেকি, তাত মানে বনাই কৰি খালে ভাল লাগে, লৈ গ'লে মান-মানে মজা নালাগে।
অ', তেতিয়াহ'লে কিবা মাংস, চাংস নিব লাগিব নহয়।
অ', সেইটো হয়, বাৰু।
সেনেকে এতিয়া যোন, যোনটো এতিয়া ভাল আমি বনাব পাৰোঁ। তাতে গৈ ৰাতিপুৱা গৈ খাই অকন ঘূৰি, ফুৰি, খাই, বৈ পকায়
অ', উম, হয়, বাৰু এইটো।
উম।
মানে এতিয়া কি কয় আমি যেনেকে এতিয়া চোৱা আমি বনাই লৈ যাম আমাৰ এই তাতে লাগিলে নিমখ কমেই হওঁক।
উম, অ', তাত মানে কিবা এটা সোৱাদি বেলেগ আহে।
উম।
উম, সেইবোলে নদী চদী পাহাৰ চাহাৰ আছে নহয়।
অ', আছেটো।
অ', সেনেকাতে চাই গৈ খাই মানে খোৱাদি বেলেগ আহিব তাত মানে। যেনেকৈ যেন্নাতত খাই আহিছোঁ যেন লাগিব।
উহ, অ', তাকেই।
তাকে, মই ভাবিছো। ময়ো মানে বহুত ফুৰা হৈ গ'ল নাই, এতিয়া তাকে ভাবিছে এতিয়া তোমাকো লগ পাই গ'লো লগৰে। আৰু চবেই এটা প্লেন মিলাই কিনে যাওঁ আৰু চাৰি পাঁচ জন কেইজন লৰা গোট খাই ন
লাগিলে টেষ্ট হওক নহও আমাৰ ইনজয়টো কৰিব পাম ন
উম উম, আমাৰ মেইন থিং এইটোয়ে হৈছে কি আমি ভালদৰে এটা ফূৰ্তি কৰিব পাওঁ লগৰ কেইটাৰ লগত।
উম এদনে গোট খাম নেকি এতিয়া সবেইো এতিয়া হয়তিকে প্ৰব্লেমো থাকিব পাৰে সেইটো কাৰণে আমি লগ বা ইমান নাপাওঁ
উম উম সেইটো হয় ভৱিষ্যতে আৰু আশা কৰো যে চবে মাজে মাজে লগ ধৰিয়ে থাকো
উম হয়
সেইটো আগতে ঘূৰা ফুৰা কৰি তাৰ পিছত আমি বিজনেচৰ কিবা এটা ডিচাইড কৰো ন
অ তাকে মানে এতিয়া আমি অলপ হালকা হৈ আহো তাৰপিছত মানে এইবিলাক আমি তেতিয়া চোৱা এইখন আমি কি কৰি দোকান এখন খুলিম দোকানখনতো আমি বন্ধ কৰি আমি ঘূৰি ফৰিব যাব নোৱাৰো নি অঁ তাকে এতিয়া বাৰু বাইচাঞ্চ কিবা সম্বন্ধ চক বন কিন্তু এইবিলাক বন্ধ থাকিলে চৰকাৰী বন্ধ থাকিলে তেতিয়া যাবও পাৰে নাযাব পাৰে কিছুমান ঘৰৰো কাম থাকে এতিয়া মানে এতিয়া আমি দোকান বন্ধ কৰোঁ ইমান ঘূৰি ফুৰিব নোৱাৰোঁ
উম
এতিয়া আমি ইফালে চালে ইফালে মানে আমাৰতো হেৰি হৈ যাব নেকি।
অ সেইটোও হয় এতিয়া ফটকতে দোকানো বন্ধ কৰি যাব নোৱাৰি। গ্ৰাহক অকন কমি যাব। নতুন দোকান খোলা চ'বকে আমি প্ৰথমতে গ্ৰাহক আনিব লাগিব না।
অ' সেইটোৱেই।
খোৱা বোৱাত অকন ভাল চাই কিনে হাইজিন কৰি কিনে লৈ আহি কিনে মানে যেনে যে যিমান প'ইচা দিব মানে সিহতৰ প'ইচা মোতাবিক আৰু খোৱা বস্তু কেইটা ভালদৰে হাই'জিন কৰি দিব পাৰা যেন হ'ব লাগিব আৰু। মাষ্টৰো লাগিব নহয়। আমি তেতিয়া ফোন কৈছো আমি ফতকতে এতিয় নোৱাৰো আমাক কিজন তো হেডমাষ্ট ভয়ো লাগিব মাষ্টৰ নাথাকিলে তাত কেনেকা হ'ব। মাষ্টৰ বিচাৰা। তোমাৰ লগৰ চবৰ আছে নেকি?
অ এটা আছে বাৰু টেনচন ল'ব নালাগে সেইটো। মই তাক কৈছিলো বাৰু। উ তাক কৈছিলো মই। কৈছ হ'ব ঠিক আছে ময়ো বাৰু ইমান হেৰি কৰিব পৰা নাই তোমালোকে যদি অলপ হেল্প কৰা তেতিয়া মানে আমি গোটেইখিনি মিলি কৰিব পাৰিম।
ঠিকে আছে এই পাৰ্টনাৰত কৰিব নোৱাৰিলে তাক আমি চেলেৰিত থ'ম বাৰু একো নাই।
অ' তাকে এতিয়া মানে কি সি কৈছে এতিয়া চোৱা চেলাৰিত থলেতো আমি তাক মানে অলপ এই অলপ হেৰি নিচিনা লাগিব নেকি অলপ মানে এ যেনেকে এতিয়া তুমি মোৰ মনৰ লগৰ সেনে মানে নিজৰ নিচিনা লাগিব, চলেৰী তেক এইটো কাম। প মোৰ তেওঁ মানে আমাৰ বহি থাকিলে অলপ চকুত লগা হৈছে এনেকুৱা হৈ যায়।
উম, উম আৰু সেইটো যে চেলেৰী দিল দে, আমাক আপচোচ সেইটা নহওঁক যেন, চেলেৰী দিওঁতে কম দিছি যেন লাগে, লগৰি। কি ভাবিব? মানে, পাৰ্টনাৰত কৰিলে ভাল। তই এক টকা পালো, মইও এক টকাইয়ে পাইছোঁ। তই দচ- হাজাৰ পালো, মই দচ তে হাজিৰা পাইছোঁ, মানে কাৰো একো প্ৰব্লেম নাথাকে বাৰু।
এতিয়া কি কয়, সি যদি কৈ দিয়ে তহঁতে মোক পইছা নো কিমান কম দিয়, এনেকে তেনেকে এনেকে যাতে আমি নুশুনো, মানে আমি আমাৰ মাজতে ভালকৈ থাকোঁ। বুজিছা এতিয়া, এতিয়া আমাৰ নিজৰ লগত যদি এটা হেৰি কিবা এটা কৰি পেলাই আমি যদি দুশ্মনি পা আনে ভাল নালাগিব ন' সেইকাৰণে তাক কম মই পাৰ্টনাৰশ্বিপত লাগিলে লো লাভ হোক চাই লোকচান হ'ক দুয়েট
অ', পাৰ্টনাৰশ্বিপত কৰিলেতো ঠিকে আছে।
উম।
যাতে আমাৰো অসুবিধা নাহক তাৰো অসুবিধা নাহক।
অ', সেইটোৱেই যাতে কোনো